হেল্ল'।
ঔ কি এ মই ৰ'বা কাম অলপ উলিয়াই লৈছিলোঁ।
কি কাম?
কি কাম মানে তোমাৰ ধান কেইটামান ৰ'দত দিছোঁ।
অ' ৰ'দ ওলাইছে নেকি?
অ' সেইখনকে ৰ'দত দিছো।
অ' বৰষুণ পৰি আছিলে দেখোন, ৰ'দ ওলাইছে জানো?
মানে অলপ জিলিং জালাং দিছে। কিন্তু আমি কি বুলি কয়, উম বিপিএলৰ চাউলে ঘৰৰ চাউলে মিলাই ভাত খাওঁ যে খোৱা কাৰণে এতিয়া ধান মানে, ঘৰৰ ধান কমি গ'ল। গম পাইছা নে কমি যোৱাৰ কাৰণে হেৰি হ'ল। কি বুলি কয়?
হয়।
তাছত আৰু কমি যোৱাৰ কাৰণে হেৰি কৰিলো, কি বুলি কয় আ
হয়।
কি বুলি কয় সেই তাকে হেৰি কৰি আছো ৰবা।
ধান মেলিছে আৰু।
ধান মেলিচিছো অ'
অ কি ধান মেলিছে?
আহ এইটো হেৰি ধান তোমাৰ শালি ধানে হয় । মানে ৰঞ্জিত ধান
হয় হয়। মানে উহাই পেলে মেলা নাই আৰু
এই শালি ধান
অ' অ' মানে কিছুমানে ঘৰাই পেলাই মেলে ন? আপোনালোকে মানে এইটো আইটো মেলিছে।
অ'-অ'
সি কিবা কৰি আছা নেকি আৰু।
নাই-নাই ধানটো মেলি ৰ'দ লাগিছে যে। ৰ'দত মই একো কৰিব পোৱা নাই ৰবা।
উম-উম আমাৰ ইপিনে ৰদটো ওলাই নাই। বৰষুণ পৰিছিলে যে। শুনিছা?
অ' ৰ'দ নাই তোমালোকৰ?
নাই দেখোন এপিনে সিমান।
ৰ'দ নাই ন?
অ'
তাৰপিছতে সি আমাৰ আকৌ ৰ'দ অকন দিছে।
অ' অ' অলপ ওলাব চাগে নেকি! ৰ'দটো ওলাব। চাগে অলপ দেৰি মানে কে।
অ'-অ' হয় দিয়া। অ' ৰ'দ দি আছে যে আমাৰ ফালে ধান মেলিছো সেইকাৰণে।
আহ কিমান মেলিছে? হেল্ল'
তাতে তুমি কি কৰি আছা?
হেল্ল'
অ' তুমি কি?
একেবাৰে কাটিঙৰ পৰা আহি আছো মই। মই কাটিঙৰ পৰা আহি আছো দিয়া। হেল্ল'
ৰদ লাগিছে নে নাই। ৰ'দ লাগিছে নে নাই?
এতিয়া ৰতে তাকে অলপ ওলাইছ। ওলাইছে এ বোলো অলপ বৰষুণ পৰিছিলে।
অ' অ' আউ মানে সেই ধানটো বেছি। ভাত ৰাতিপুৱা খালো। ৰাতিপুৱা ৰাতিপুৱা ভাত খালো। দুপৰীয়া ভাতহে খোৱা নাই। খাম আৰু লাহে ধিৰে খাম ধানকেইটা খু কুুৱাই কৰি লন বেছি নাই দেৰ মন মেলিছো। আৰু সে মানে চোতালখনো সৰু যে আমাৰ, সেইকাৰণে মানে কমাই মেলিব লাগে আৰু তি-তিৰপালখনো সৰু ৰ'দ নপৰে। নাই-নাই চোতালখন আমাৰ হেৰি দিয়া যে অকণমান তিব্লক দিয়া সেইকাৰণে হেৰি হয় ৰ'দটো পৰিলে পানীটো নাথাকে। কে আও নাথাকা কাণে মেলিব পাৰি আউ ট্ৰিপালখন সৰু কাৰণে মানে কমাই মেলিব লাগে অ সেইকাৰণে কমাই মিলো আৰু সেয়া। এতিয়া ধৰা দুটামান বজালে শুকাই যাবগে দুটামান বজালে শুকাই যাব আৰু মানে কি আমি হেৰিয়ত নিদো ন। পেটিত হে দি আনো সেইকাৰণে বেছি ৰ'দত নিদিওঁ।
থবা ক
অ অ বেছি ৰ'দত নিদিওঁ অলপ ৰ'দত দিওঁ অ ডাঙৰ তিপাল হ'লে চোতালখন সৰু যে আকৌ উম চোতালে সৰু আমাৰ। ডাঙৰ উম! তিপাল ডাঙৰ হলেও লাভ নাই চোতাল সৰু গম পাইছা সেইকা কানে মানে সৰুটিপালখনতে আমি দেৰ মোন মান ধান মেলিব পাৰি আৰু তাতে অকণ শুকুৱাই লওঁ লৈ পেলাই আঢ়ৈটা বজালে সেটো মানে সন্ধিয়ালৈ দিয়ে পঠিয়াম তিনটা চাৰিটামান বজালে অঁ অহ এটো হয় এতিয়া ভাত খাই ঘৰ পালাহি নে নাই? হেল্ল'
উম
হেল্ল' ঘৰ পালাহি
অ অ ঘৰ পালাহি নে নাই বোলো? হেল্ল'
অ তাকে
অ আছতে এতিয়া হেৰি হল ৰাতিপুৱাতো একো খাই নগলাই চাগে হয়নে নহয় নে কিবা খাই গলা কিবা এটা খাই যাব লাগে আকৌ কিবা এটা খাই গলেহে কামত মন বহিব। গম পাইছা নে নাই? যাওঁতে সদায় মানুহে কি যিটো পায় হয় নেখালে শক্তি নাপায় খাই বৈ থাকিলে কামতো মন বহে। হে তোমাৰ কামটো সফল হোৱা নিচিনা হয় আৰু। এতিয়া ভাত দুপৰীয়া তুমি বনাব নে মায়ে বনাব
হয়।
বনাব বা নাবা
কোনে বেমাৰ কোনে কৰিব য হয় বাৰু ইয়ালে কোনে মেলে হেল্ল' হেল্ল'